অ অ
কি কৰিছা।
অ এয়া তোমাৰ চাহ তাহ খাই উঠিছো তুমি
অ ময়ো এনেই অলপমান বহি আছো গৰমো লাগিছে যে।
অ তাকে গৰম বহুত পৰিছে আৰু তাকে দি
উম হয় দিয়া এইকেইদিন বৰষুণো বিশেষকে তেনেকে দিয়াই নাই এতিয়াকে গৰমত মানে মানুহ চট ফটাই থাকিবলগীয়া হৈছে।
অঁ সেইটোৱেতো ইয়াত বাৰু মাজে মাজে মানে বৰষুণ নাই দিয়া বাৰু ৰ'দ দিছিলে তাৰপিছত তোমাৰ ডাৱৰীয়া কৰিলে অলপ আকৌ ৰ'দ সেই তেনেকৈ আৰু।
উম উম তথাপিওতো আমাৰ আ মানে উত্তৰ পূৰ্বাঞ্চলখিনি। বৰষুণৰ কাৰণে বাচিয়ে যায় বাহিৰৰ দেশবোৰততো বহুত বেছিয়ে কষ্ট পায় ন মানুহবোৰে সেইটোৱেই বেয়া লাগে।
অ বাপে ইয়াত যেতিয়া যে বৰষুণ পোন্ধৰ দিন চলি আছিলে ন তাত যে। কিমান আঠচল্লিশ পঞ্চ। পঞ্চাছ ডিগ্ৰী সেনেকুৱালৈকে যায়গে
হয় দিয়া মোৰ সেইখিনিয়ে বেয়া লাগে এইবিলাক দিল্লী মহাৰাষ্ট্ৰ। ট্ৰ এইবোৰতো বহুত বেছি গৰম দিয়ে ন। আমাৰ ইয়াতোতো আমি বাছি। সিয়ে যাওঁ বহুতখিনি আমাৰ।
তাকেতো আকৌ উৰিষ্যাতো হয় বহুত গৰম।
হয় দিয়া।
আৰু দেল্লীত টো ক'বই নালাগে আৰু পলিউচ মানে প্ৰদূষণ ইমানেই বেছি ন। তাৰপিছত তোমাক। গৰমো সেইটো হিচাপত একদম বা থাকিবই নোৱাৰি।
আমি এইটো নোৱাৰিম এই কাৰণ আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ ন। আমি তেনেকে গৰমত। সহ্য কৰিব নোৱাৰিমেই বাহিৰত গলে
আহ সেইটোৱে নোৱাৰি
বাকী শ্বিলঙতটোতো আৰু ধুনীয়া
অঁ শ্বিলংখন মেঘালয় আৰু মেঘালয়লৈ মই ধৰা তোমাৰ শ্বিলঙত গৈছো আৰু দুবাৰ বজোৱা হ'ল কিন্তু মানে উম মেঘালয় খন বহুত ডাঙৰ ন চাবলগীয়া নতুন নতুন কিবাকিবিতো ওলায়ে থাকে আজিকালি ন পিছত সেইবোৰ চোৱাই নাই আৰু যিবিলাক ধৰা জনপ্ৰিয় ন সেইকেইটা সেইকেইখন ঠাইহে মানে চোৱা হৈছে আৰু চ অঁ
হয় দিয়া মইয়ো যাওঁ বহুতবাৰ গ'লো কিন্তু মানে কি হয় চাবলৈ কাৰণে মানে আমাৰ সময়ে নহয় নে কি হয় নি মিলে গৈ মানে গোটেইখিনি চাব গ'লে
অঁ সেইটোৱেতো
গুচিয়ে অহাঁ যায় তাৰ পাছত তও তাতে ফেমিলিৰ লগত গ'লে আৰু সকলোৱে মানে বেছি টাইম নাথাকো যাওগৈ এনেকুৱা লগাই দিয়ে ন কিন্তু চাবলগীয়া বহুত জেগা আছে ভালো লাগে দেখিয়ে
সেইটোয়ো মানে পাহাৰৰ পৰা তাকেতো বহুত ধুনীয়া আৰু একদম নাই মই সেয়াই যোৱাই নলাগ লাইট ফুমৰ সেইফালে মানে এইটো ফালেহে গৈছো ধৰা পুলিচ বজাৰ হওক তোমাৰ তাৰপিছত এলিফেণ্ট ও চাও সেইখিনি যে এয়া ধৰা চোৱা হৈছে ডাউকিলে যোৱা হৈছে
অঁ মই ডাউকিত যোৱা নাই মই এইখিনি চেৰাপুঞ্জি গৈছো পুলিচ বজাৰ এনেকে আমি গ'লে মানে পুলিচ বজাৰতে থাক পকা যায় আৰু তাতে হোটেলতে
অঁ সেইটোৱে চবৰে আমাৰো তাতহে থকা হয় আৰু ভালো লাগে সক সন্ধিয়া সময়ত নহয়
অ ওলাই গৈ ভাল লাগে কিন্তু এনেই শুনা মতে বোলে চেৰাপুঞ্জিত যদি মানে হোম ষ্টে বোৰ থাকে ন তাতে যদি ৰাতি থাক থকা যায় তেতিয়াও বোলে মানে এ ৰাতিপুৱা মানে পৰিৱেশ সও বৰ ধুনীয়া বোলে তাত
অ মই বাৰু তাত
থিকিবলৈ মন আছে যোৱা মানে তেনেকে হোৱা নাই আৰু
অ তাকে মানে বৰষুণ কিন কিনাই থাকে থাকে ন স সেই কাৰণে চাগে আৰু ধুনীয়া হৈ যায় দমাৰক
হয় দিয়া কওঁতে মোৰ কিবা মনটোয়ে ভাল লাগি গৈছে
উম হো হো ঠাণ্ডা পন্দাকাচা
উম হয় দিয়া এনেই তুমি ক'ত কত ঘূৰিছা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে ক' ক'ত ঘূৰিছা
উম মানে এনেই অসমৰ বিভিন্ন জেগাত অ ঠাইত ধৰা ফুৰিছো তোমাৰ একদম উজনিৰ উজনীৰ ফালে বেছিকে আৰু নামনিত ধৰা ইমান যোৱা নাই ন যোৱা নহয়, তাৰপিছত উজনি ধৰা তোমাৰ
নামনিলে অহাঁ চাগে বিশেষ কামো নাথাকে
অঁ মানে উজনি নামনিৰ মাজতে আৰু তেনেককা হৈ থাকে আৰু। উঠাৰ। পিছত তোমাৰ এনে শিৱসাগৰ ধৰা গৈছো। তাতে আমাৰ নিজৰ মানুহ আছে শিৱসাগৰ খনো বৰ ধুনীয়া। একদম চাবলগীয়া বস্তু আছে আৰু।
মই যোৱা নাই মোৰ বোৰৰ ইচ্ছা আছে যাবলে।
অঁ চাব যাবা তাতে ধৰা ৰংঘৰ কাৰেংঘৰ আহোমৰ্ অজু কৰে ধৰা চব পাবা আৰু জয়সাগৰ পুখুৰী। আকৌ এতিয়াতোতো চৰাইদেউখনৰ ধৰা ময়দামতো ইউনেস্কোৰে হেৰি কৰিছে ন স্বীকৃতি দিছে।
উম উম।
এতিয়াতো চাব লগা আৰু মানুহ ধৰা তোমাৰ বাহিৰৰ পৰাও আহে চাবলে।
হয়। এতিয়া ভাল লাগে। এইবোৰ আমাৰ নিজৰ জেগাতে যে বাহিৰৰ মানুহে যে চাবলৈ আহে সেইখিনিয়ে দেখিয়ে মানে ভাল লাগে।
অঁ সেইটয়ে আৰু এনেকুৱা কিছুমান জেগা আছে যত আমি ধৰা যোৱাই নাই ন বাহিৰৰ মানুহ আহে এতিয়া মাজুলী। মাজুলীলে মই যোৱাই নাই কিন্তু কিমান মানে ধৰা বিদেশৰ পৰা আহে ন
অঁ বিদেশী মানুহবোৰ কেনেকে আহে। তাতে কাজিৰঙাতো যেনেক এ আমি গ'লেতো কাজিৰঙাত বিদেশী বোৰেই বেছি ভাগ মানে দেখোঁ আমাৰ মানে মানুহ বোৰ বহুত কমেই দেখোঁ
সেইটোয়ে সেইটোয়ে মানে
মানে বাহিৰা মানুহবোৰে অ
তেনেকে ধৰা তোমাৰ তেজপুৰখনো বহুত ধুনীয়া কুষাৰ নগৰে বুলি কয় কয় আৰু তাতে ধৰা তোমাৰ বিভিন্ন মন্দিৰ আছে বহুত চাব লগে বহুত আগৰে ধৰা আছে বান ৰজাৰ দিনৰে ধৰা ম ম মন্দিৰ আছে ন তেতিয়াৰে অগ্নিগড়ৰ অ তাৰপিছত তোমাৰ চিত্ৰলেখা উ অ গৈছা অ মই মোৰ যোৱা হৈছে বাৰু বিভিন্ন ঠাইত আৰু তাৰপিছত সেইফালে ধৰা ৰাষ্ট্ৰীয় উদ্যান হনৰচিনেহৰ নামেৰি গৈ ভালোক কুম হৈ পেলাই অৰুণাচলো ওলাবগৈ পাৰি
অৰুণাচল তুমি গৈছানে বাৰু?
অ অৰুণাচল মই মাজতে গৈছিলো তোমাৰ মানে অৰুণাচলোতোতো বহুত ডাঙৰ ন কিন্তু মই সেই দুদিন মানৰ কাৰণে গৈছিলোঁ আমাৰ ডিৰাঙত যিটো বুদ্ধৰ মানে আছে ন মন সেইটোত সোমাইছিলো ধুনীয়া তাৰপিছত
মই গৈ পোৱা নাই অৰুণাচল
নাই যোৱা ন তাৰো বহুত ধুনীয়া ধুনীয়া জেগা কিছুমান আছে আমি যিটো সময়ত গৈছো ধৰা একদম যিটো অৰুণাচলৰ চবতছে মানে ওখ যিটো আৰু তাতে ওখ পাহাৰ তালে গ'লো তাত এতিয়া অকণমান বৰফ পালো আৰু
অঁ
ৰাস্তা কাষত এনেকে অ মানে তোমাৰ ধৰা ফেব্ৰুৱাৰীত গৈছো সেই দি ডিচেম্বৰ নৱেম্বৰত মানে তেতিয়া পুৰা বৰফ পৰে আৰু
অ আৰু তেতিয়া যাবলৈ অকমান মানে হেৰিও হৈ যায় নেকি অ ভয় হৈ যায় কাৰণ বোলে গাড়ী বোৰ বোলে বৰ মানে পিছল খায় তাত
পিছল খাই অ সেইটো উম হয়ও সেইটো বাৰু কাকো পাহাৰবোৰ সৰিও পৰে ন
অঁ অঁ তাতে অঁ হয় দিয়া এনেই টাৱাং গৈ পাইছা
টাৱাঙলে নগলো আৰু সেইটোফালে সেইটো ৰাস্তাটো মানে বেলেগ বেলেগ থে অ তাৰিছত চেৰগাঁৱত তোমাৰ ধৰা আছে একদম হেৰিয়াৰ আপেলৰ মানে এখন বাগান আৰু বহুত ভাল লাগে আৰু কিন্তু আমি যেতিয়া কৈছো সেইখনো মানে নাই শুকাই আছে তে কতিয়া
সেইটো টাইমত চব চাগে মৰহি গৈছে আৰু নতুন ফুল আহিবহে আৰু তেনেকুৱা মই মানে ভা ভালুকপুঙলৈকে গৈ পাইছোঁ আৰু
উম অঁ ভালোকপুং মোক ভাল লাগে পিকনিক মানুহে খাই ন
উম উম অঁ তেনেকেই সেইকাৰণেই কৈছিলোঁ বাৰু
উ উম উম সেইটোয়ে ভাল লাগে তাকে বন্ধু বৰ্গ আৰু পৰিয়ালৰ লগত ন
উম হয় দিয়া
সেইটোৱে আৰু তাৰ পিছত তুমি আৰু ক'ত ক'ত গৈছা
গৈছো বেছি মই ঘুৰাও নাই কিন্তু দেই মই কাজিৰঙাই মানে যিটো জেগাত যাওঁ মানে তাত তাতে দুবাৰ দুবাৰ যাওঁ তেনেকুৱা হৈ যাই কাজিৰঙা দুবাৰ গোলো তেনেকে তেজপুৰত আহ দুবাৰ গলো আকৌ উম কামাখ্যা মন্দিৰত বেছি
অ হয় বাৰু কামাখ্যা ভাল লাগে মোৰো যোৱা হৈছে বাৰু বহুতকেইবাৰ
উম উম শ্বিলঙত গ'লো তেনেক হয় হয় আৰু তেনেকে বেছি যোৱা নাই আৰু বেলেগ ক'তো উম
তোমাৰ চাব লগগীয়া বহুত মানে আছে চোৱাগৈহে নহয়গে আৰু
গতে গৈছিলো এইবোৰ যে চাইন্স মিউজিয়াম তাত এনেকে গৈ চাই বহুত ভাল লাগে তুমি গৈছােচা নে চাইন্স
চাইন্স মিউজিয়ামলৈ নাই যোৱা কিন্তু এতিয়া নতুন নতুনকে যিটো বনাইছে সোণাপুৰত তাততোতো সেইটো বহুত ধুনীয়া আৰু মানে ভিডিঅ' বোৰ দেখিছো ন আৰু তাত তাতে ভিতৰখনো মধীয়া কিন্তু মানে যোৱা হোৱা নাই আৰু জাম জামকে যোৱাই নহয় দেখোন
হয় দিয়া কিন্তু আমাৰ ওচৰতে যে ইমান ধুনীয়া ধুনীয়া মানে জেগা হৈ গৈছে আমি মানে তাত গলেই মানে আমাৰ সময়খিনি মানে একদম অতিবাহিত হৈ যাব আমি দূৰত যাবই নালাগে মানে এনেকোৱা কোৱা হৈ গৈছে আৰু
অ সেইটোয়টো অসমতে বহুত আছে ন তাৰপিছত তোমাৰ অ সতীয়াধিকাৰ এখন নতুনকে বনাইছে না বহুত দীঘল হলগে উত্তম ব্ৰহ্মপুত্ৰ নদীৰ পৰা
হয় দিয়া
সেইখনতো গৈ ভাল লাগে মাজতে গৈ আহিলোঁ মই
মইতো আজিলৈ উমানন্দলৈও গৈ পোৱা নাই
অ উমানন্দ ময়ো যোৱা নাই সেই ৰূপ দি ওপৰেদি যায় যে তে
অঁ কিন্তু মোক বহুত ভয় লাগে কিন্তু দেখিলে মোৰ অকনমান ভয় লাগে নদীৰ মাজেদি যায় যে খুব ভয় লাগে বাৰিষাৰ দিনতেটো আৰু ভয় লাগে
অঁ মই মোৰো ভয়তো ওলাল আছিলে মোৰ নাঁওত মানে আগতে ফেৰি বা নাওঁত উঠি পোৱা নাই ন মই তাৰ পিছত এবাৰ প্ৰথম উঠিলোঁ আৰু কিনো বোলো জীৱনত চব মানে বস্তুৰে অভিজ্ঞতা এটা ল'ব লাগে ন সেইকাৰণে ধৰা ললো আৰু হম
তাকে তেনেকে মই ঘূৰিছো আৰু কিন্তু নুঘোৰা নহয় কিন্তু ইমানো আৰু ঘুৰা নাই বিশেষ তেওঁ মানে ফেমিলিৰ লগতে ঘৰৰ পৰিয়ালৰ লগতে ঘুৰিছো কিন্তু মানে বন্ধু বৰ্গৰ লগত লগত মানে তেনেকে মই ঘুৰি পোৱাই নাই সেইকাৰণে কিন্তু বন্ধু বান্ধৱীৰ লগত ঘূৰিলে পৰিয়ালত কৌয় মানে বেছিকে অলপমান মানে আনন্দতটো উপভোগ কৰে ন মানুহে
অঁ সেইটো হয় বাৰু
সেইটো হয় তুমি ভৈৰপূণ সম্পূৰ্ণ গৈছা
নাই নাই ভৈৰপূৰ্ণ যোৱাই নাই উম তুমি গৈছা চাগে অ হেৰি উম বনভোজৰ সময়ত বহুত বোলে একদম মানুহ হয়
ভিৰ হয় অ হয়
কিন্তু ভাল লাগে আৰু ন
হয় দিয়া ভাল লাগে ঠিকে আছে দিয়া নহলে
অঁ অঁ ঠিক আছে দিয়া ন অঁ অঁ ঠিকে আছে দিয়া ন
অঁ হ'ব হব দিয়া উম উম